হেল্ল' অ' মই কি বোলে পাতি ৰং কিলাজত আহিছো। শুনিছা?
অ' শুনচোন অ' অলবা সেই কতি তোমত সেই কি বুলি কয় লৰা মানুহ শিকিব কোনো আহা নাই।
ল'ৰা মানুহ নাই বা ছোৱালী মানুহ শিকেই পেলাই ইয়াত। লৰা নাই ইয়াত ছোৱালীকে চব।
অ' ছোৱালীে শিকেই। নহ নি পাম নেকি শিকিব মই মই তোমাক অ' লৰা, শিকিব পাৰা নেকি সেই ত ম খুধিছো।
অ' লৰা মানুহ শিকিব নোৱাৰে বাৰু ইয়াত ছোৱালী মানুহে শিকি পাৰে। আপুনি শিকিব নেকি, হেল্ল' লোৰা নোৱাৰে বোলো। লৰা মানুহ নোৱাৰো ৱাৰে
অ' গম পাইছো বেলেগত আছে নেকি এনেই ল'ৰা মানুহ এ কাটিং টো?
আমাৰ আমাৰ ওচৰৰে আৰু এখন আছে বাৰু শিব পাৰা।
কি কিবা নাম চাম আছে নেকি এইখনৰ?
দোকান খনৰ নামটো ময়ো ভালৰে নাজানো দোকান তাৰেটো পঁচিশ খনে ছাব্বিশ খ দিবগীয়া হ'বলা। ম মানে তোমাৰ কি বুলি কয় মাহেলী কোঠাৰ আপ পচি শ টকা আমি যিমান দিন ঠিক দুমাহ নে তিনিমকীয়াি ে মই মানে ভাল নাজানো তাৰ কথা। মে ইয়াৰ কথা জানো আমাৰ ইয়াত এনেে কি বুলি কয় জইটচ চাৰশ দিব লাগে, মাহলী চাৰে তিনিশ দিব লাগে আমাৰ ইয়াত। মইত য'ত শিক
উম এনেই তুমি শিকি এনে শিকি আছা? শুনি আছো দিয়া। তুমি কি কি শিকি আছা কোৱা? তুমি কি
মানে মই, মই মানে কি বুলি কয় এইটো হেই শিক কুুৰ্তা তাৰপিছত ফৰক, ব্লাউজ। কি যি যি শিকিব লাগে চ ছোৱালী মানুহৰ বস্তুবিলাক চব শিকি শিকিছো আৰু। ইয়াত কিন্তু ল'ৰা মান বস্তু নিশিকা ইয়াত। ছোৱালী মানুহৰ বস্তু তুমি যি শি শিকিব বিচৰা তাকে শিকিব পাৰা। ৰমানু বস্তু সিজাইত।
এতিয়া নহলে সেই তুম তোমাৰ লগত নহলে আম নহয় নহয় শিকিম ৰবা কিন্তু নহলে তোমালোকে আমাৰ লমপেন চমপেন চিলাই কৰিব নোৱাৰা নহলে?
অ' তেনেকে বাৰু নোৱাৰিম মই সি মানে তেনেকে নোৱাৰিম চিবলে মই। শুনিছা?
অ' আৰু জানা অ' শুনি আছো শুনি আছো এইমিডিয়েট তুমি যে ঝাৰু দি আছা কি তাতে কি তাত মানে হাউচকিপিং নাই নেকি?
মানে কি বুলি কয় আমি নিজে আৰু মানে আও ষ্টুডেন্ট কেইজনীয়ে জানিব লাগে আও। শুনিছা?
অ', তুমি ষ্টিডউ নহয় নেকি? অ'।
তাকে কৈছো, তাকে। মই নে আমি আমি বিলিকে, অ', আমি আমি বিলাকে মানে চাব লাগে মানে। এতিয়ালৈ আহা বাইদেউ আহা নাই যে এতিয়ালৈ
উম, আমাৰ ঘৰৰ বহুত, হা হেল্ল'
হা
হেল্ল'।
মানে এইবিলাক, মেম বাইদেউ দেৰি ন। সেইটো কাৰানে মানে
হয়, হয়। তেখেতে তেনে চিনিয়'ৰ নহয়, সেইকাৰণে আৰু এনে নাই তোমাৰ ঘৰত অ', আৰু চাবিতো আন্ত তোমালোকক দি যায় হয় ন? সেইকাৰণে তোমালোকে আৰু কি বুলি কয়, খুলি-মেলি ইফালে চাফা কৰি থৈ দিবা। নহয়।
অ', হয়, হয়।
বাইদেউ, কেমিনিট
কিব নেকি?
নহয় নহ, মই শিকিম। কিন্তু বাইদেউক ফোন কৰিলে মই ফোনত পাম নেকি? হেল্ল'।
অ', শুনি আছো। অ', শুন- আছো।
হয়। তুমি কিবা কাম কৰি আছা নেকি? হয়, শুনা তুমি কিবা কাম কৰি আছা নেকি? ফোনটোত অলপমান গুৰুত্ব দিয়া। নহয় ঘৰটোৱে জাৰি দি ঘৰটোৱে গম পাইছো, তেনে অকমান
নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছে। মোৰ নেটৱৰ্ক দিগদাৰ দি আছে।
মোৰ একদম পুৰা চাউণ্ডটো পুৰা তোমাৰ স্পষ্টকে আহি নাই, কি হয় কোৱা?
মানে অ', মঙলবাৰ আজি মঙলবাৰ নহয় জানো? মানে মঙগলবাৰে ইয়াত নেটৱৰ্কটো দিগদাৰ দিয়ে মানে?
কিয়? নেটটো সদায় পায় থাকিব লাগে মোৰ হিচাপ মতে। অ', তোমাৰ জিঅ'! হেইটো অ' তাৰমানে কেচটো কি মই তোমাক এটা কথা কওঁ শুনা। নহ নেটটো মানে তুমি চিংকত নি তুমি বদলাই দিবা। কিয় এয়াৰটেলৰ চাৰ্ভিচটো ভাল? কিন্তু তোমাৰ এই জিঅ' চিঅ' মোবাইল জিঅ' জিঅ' চিমটো তোমাক মই আজি ফোন মাৰিছো আজি পাইছো কালি ফোন মাৰিছো। মই কালি মই নাপাবও পাৰো, মই হয় নে নাই? ফোনত-ফোনত নাপালে ইমান বস্তুটো অলপমান না সেইটো মই কৈছো। মানে কি জানা! ফোনটো তোমাৰ জিঅ' আৰু ভ'দা চিমটো অকস্মাততে কাটি-কাটি যায়।
অ', আমাৰ এইখিনিতো মানে পাই অলপ হ'লেও মানে, আজি মঙগলবাৰ দিন যে আৰু নাপ -পায় মানে জিঅ' চিমটো।
অ' অ' আৰু সেই কি বুলি কয় এটা কথা ৰবাচোন মই তোমাক। উম উ বজাৰ বহে তাতে।
অ' মঙলবাৰ মানে বজাৰ বহে ইয়াত অ' বজাৰ বহে মানে এইটো কাৰণে নেট টো অলপ দিগদাৰ দিয়ে।
নহলে খাচী মাংস লাগিলে পামনে তাতে? গম পাইছো তাতে তাতে এনে কিলো কিমান কৰি লয় তাতে?
কিলো ইয়াত চাৰিশ নে কিমান হয় চাৰিশ নে সাত এনেকুৱা মানুহ আছে চাগে গম নাপাওঁ খাচী মাংস নিকিনো নহয় মানে কিনিলেও মানে পৰা কিনিব যায়। মই কিনিব নেযাওঁ গম নেপাওঁ মই। শুনিছে?
হয় হয় হয়। ন শুনি আছো শুনি আছো তাৰমানে খাচী মাংসটো দামটো তুমি নাজানা? আমাৰ ইয়াতে কিন্তু সেই সাতশ কেজি।
অ'।
মানে খাচীতো বহুত মানে ভাল পোৱা জান নাই। এ তুমি এটা কাম কৰিবাচোন, হেল্ল'
অ' কক।
কিমান মাংসটো কিনি পেলাই মই এদিন খাবা মাতিবাহে ভাত।
অ' মাতিম দিয়ক নিশ্চিত। অ' মাতিম দিয়ক বোলো মানে কি বুলি কয়
নহয় নহয় মই মই বাৰু তোমাক মই মিছা কোৱা নাই মই চাকৰি তে মই যাম আৰু কি বুলি ক জান, এ তুমি আৰু মই মই যাম দে মই ডিউটি আপোনাৰ ছুটী লৈ পেলাই যাম।
কেতিয়ালৈ আহিব?
যাম দিয়া আৰু এসপ্তাহ মান পিছত যাম।
অ' আহিব দিয়ক।
ত তুমি মোক খালি কবা যে দাদা মই খাচী মাংসটো আনিছো আপুনি আহক আজি ভাত
আপোনাল আপুনি কেতিয়া ঘৰলৈ আহিব?
মই এ পৰহি দিনা মানে যাম আৰু, কি বুলি কয় ন নাই।
মানে পৰহিদিনা ঘৰলে আহিব আপুনি আমাৰ মানে অহা মলোৱা আপুনি আহি যাব। মানে মঙ্লবাৰে মানে মাংসটো পোৱা যায় ন। বেছিকে মানে, মঙ্লবাৰ মানে আহি যাব।
অ' অ' হয় হয় হয় এনে ফেচ মাংস ফেচ মাংস নে ফেচ হেল্ল' ফেচ ম ফ ফে ফে ভাল ভাল ভাল মাংস পাইনে?
অ' আৰু আছে বহুত বেলেগ হাঁহ মাংস পাবা।
এই নাই হাঁাৱাৰ মাংসটো বাপ মাছৰ মাংসৰ কথা নকবা বাপৰে মোৰ ভয়ে লাগে, মই হাঁহৰ মাংস এনেই দিলেও মই নাখাওঁ। একদম একদম ভয় লাগে। এ তাৰ মানে কি ক'ম আৰু এই এই জণ্ডি চণ্ডি চ ভয় লাগে।
অ' মানেটো জডিছৰ কাৰণে দিগদাৰ বেয়া ন?
অ, বহুত বেয়া।
মানে আমাৰ মাৰো আছে মানে জনডিছ।
অহ', অহ'। হয় হয়।
আমাৰ মাৰো মানে মাজে-মাজে মানে হৈ থাকে মানে। এইটো আকৌ মানে কুচিয়ে চুচিয়ে খুৱাই দিওঁ যে, আকৌ ভাল হয় বাৰু।
অহ, হয় হয় হয়। অহ সেই তোমাৰ পাপাই কি, দোকান আছে।
অহ, পাপাৰ দোকান আছে।
কিহৰ দোকান আছে।
এইটো গেলামালৰ দোকান।
অহ গেলামাৰ, কনটেল কনটেল গেলামাল নেকি?
মানে এনেকুৱা, এনেকুৱায়ে কনটেল নহয়, এনেকুৱা হেৰি বিক্ৰী কৰা হেন তেনেকুৱা।
অহ, সঁচা কিন্তু মই তোমালোকৰ ঘৰত এদিন ফুৰিব যাম দেই, মই কিন্তু মিছা কথা কোৱা নাই কিন্তু। বন্ধু হিচাপে। হয় নে নাই, কি বুলি কৈ যাম আৰু। তোমাৰ পাপাই ঘূৰ মোক গ'লে
সেই তেনেকুৱা একো নকৰে আহিব।
নহয় তেওঁ আৰু ভাবনা কৰ ল'ৰা আহিল, কি কথা কি বাৰ্তা।
তেনেকুৱা একো নহয়।
তুমি আহিবা আমাৰ ইয়াতে, জাল নাই।
আৰু আপুনি মাতিলেতো যামেই ন।
অহ, তোমাৰ আপোনাৰ কি বুলি কয় বৌ আছে, বৌ লগত কথা-চথা পাতিবা।
অহ।
কি বুলি কয়, বৰ্তমান ঠিকেই আছোঁ। জালনাই, নাই নাই খোৱা নাই। খোৱা নাই, এই ভাত এতিয়া মোৰ খাব মোৰ মনে নাই, মেক্সিমাম মই দুটা তিনিটা মানতহে মই ভাত পানী খাওঁ, মানে এতিয়া কিবা মোৰ ভোক-চোক নালাগে না।
অহ, ময়ো তেনেকুৱা বাৰটা এটা বজাতে খাওঁ।
আৰু আপোনাৰ তুমি কি বুলি অহ, সেই তুমি মাজে-মাজে মোক ফোন কৰি তুমি মোক মাজে-মাজে ফোন কৰি থাকিবা।
অহ, হয় দিয়ক। অহ, হ'ব দিয়ক মই মানে পাছত কল কৰিম।
অ। অহ, তাৰমানে বন্ধুত্বতটো ৰাখিবা আৰু।
অহ, মানে মই পছত কল কৰিম‌ অকমান। মানে অহ, অহ। পছত কল কৰি আছোঁ। মোৰ ক্লাছ আছে মানে এতিয়া অহ অহ।
হ'ব হ'ব।
হ'ব দিয়ক। দিয়ক